হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল'
শুনিছ নাই
অ শুনি আছো
কি খবৰ
মোৰ ভাল বাকী কেনেকুৱা কিমান ভালতটো বাদ দে
ভালেই ভালেই মোৰো ভালেই
বাকী ৰাতিপুৱা বতৰ কেনেকুৱা
আমাৰ ফালে বৰষুণ দিছিল তহঁতৰফালে
আজি উঠা পা বৰষুণ
আটচ্ছা কলেজ গ'লি নাই
নাই ইমান বৰষুণ কও কলেজ যাব পাৰি
তহত কি ইণ্টাৰ্নশ্বিপ আদায় হোৱাই নাই নি
এই চবৰ কাম বন নাই মাটি লৈ য়গা কৰিবলৈ
এ কি তাপা কেইদিনীয়া তহঁতৰ সেইটো ইণ্টাৰ্ণচিপ কেইদিনিয়া
ত্ৰিছ দিনীয়া আকৌ
ত্ৰিশ দিন আৰু পোন্ধৰ দিন বিছ দিন মান আছে নে
কি
দহ তাৰিখৰ পা কি দহ তাৰিখলৈকে
দহ তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈকে হ'ব ত্ৰিশ দিনীয়া নহয় বিশ দিনীয়া তাকো আকৌ বন্ধ আছেই মাজতে
আচ্ছা তহঁতক য়গা হে কৰিবলৈ দিয়া আৰু নাটকৰ নামত মাতি
য়গা পা হব চব এক্সেচাইজো কৰিবলৈ দিয়ে লি য়গা ডে ফালে
আমাৰ আমাৰ সেইবোৰ নাই আমাৰটো কি চামাৰ কেম্প দিলে চামাৰ কেম্প এসপ্তাহয়া তাপা এতিয়া ইন্টানশ্বিপ কৰিব লাগিব এমাহৰ যত কৰ টোৰ কথা মানে শুনিছ নাই
শুনিছ নাই
মই শুনিছো তই শুনিছ নাই
হেল্ল'
মই শুনিছো বোলো তই শুনিছ নাই
এতিয়া আহে শুনিছো কালি তে পাতিলে নাই
আমাৰ য়গা ডে নাই
আমাৰ ৰাভা দিৱস পাতিছে
আচ্ছা আমাৰ হেৰি আমাৰ মানেটো কি চামাৰ কেম অ' আমাৰ চামাৰ কেমটো এসপ্তহীয়া হেৰি এটা দিছে দেই, স্কুল এখনত দিলে।
অহ।
কি ক্লাছ - ক্লাছ নাইনৰ ষ্টুডেন্টক পঢ়াব লাগে।
অহ।
তাৰ পিছত সেই এসপ্তাহ সেইটো কন্টিনিউ কৰাৰ পিছত মানে সেইটো চামাৰ কেম্পটো আদায় তাৰ পা এতি ইন্টাৰণশ্বিপ কৰিব লাগিব এমাহ ইন্টাৰণশ্বিপটো ক'ত কৰ মানে সেইটো তোৰ কথা আৰু।
কি জুলাই - জুলাই মাহটো গোটেইটো কৰিব লাগিব নেকি?
এই - এই আজি আজিৰ পৰা ষ্টাৰ্ট বাইশ জুনৰ পৰা ষ্টাৰ্ট কৰি মানে বাইশ জুলাইলৈকে।
ৰে - ৰেগুলাৰ গৈ আছ?
নাই মই যোৱাই নাই মই কাইলৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোহে। তাৰাপা আজি আমাৰ এইচ অ ডি কি মেছেজ দিছে শুন আকো।
আমাৰ চামাৰ কেম্পতটো মানে ছ - এ তেওঁৰ ছদিন চামাৰ কেম্প হৈছে ন।
অঁ।
ছদিনৰ মানে পাঁচ দিন ইফেক্টিভ বুলি ধৰি মানে এদিনত টু মাৰ্ককে দিব। যোনে পাঁচ দিন এটেণ্ড হৈছে সি দচ মাৰ্ক পাব অ' এদিনত টূৰ মাৰ্ককে পাব বাকী কেটাইটো মানে কম - কম এনেকে পাই থাকিব জোনে এটেন্দেন্স যাৰ লো'। অ আঁ, এইচ অ ডি - এইচ অ ডিয়ে পুৰা খাই দিছে আৰু মাথা।
আমাৰ ৰিপৰ্টটো বনাব লাগে তাত বাকী এটেডেন্সৰ পৰা চাবচ, প্লিজ। আৰু আমাৰ নাটক এখন পাতিও
অঁ। নাটকৰ পৰা কিমান যাব?
নাটকখনত মোৰ থাকিব মানে চবেই ভাও
আচ্ছা তাৰপাই হেৰি তহঁতৰ কি মানে পিপিটি চিপিটি, অ'।
বনাব লাগিব।
অঁ।
নাটখনৰ
আচ্ছা, আ। হয় নাই? শুনিছ নাই? হেল্ল'! শুনিছ নাই? হেল্ল'!